অহ। বস্ত্ৰ এটা বনাইছিলো আজি তাক। হেল্ল'।
হেল্ল'।
শুনি ছনে।
হেল্ল'।
অ শুনিছ নে মোক।
শুনিছনে।
শুনি আছো মই।
হেল্ল'।
অহ মই শুনি আছো।
হেল্ল'।
শুনি।
হেল্ল'।
শুনিছানে নাই। তই শুনি আছ নে। শুনি আছ নে। শুনি আছা ন?
হেল্ল'।
অ শুনি আছেনে? অ শুনি আছা নে কি? শুনি আছা নে কি?
একো শুনা নাই।
শুনা নাই। শুনি
হেল্ল'
অ' কি কৰি আছ ছও
শুনাই নাই
আৰু শুনা নাই ৰ'।
অ, ক, হেৰি উম। কি বুলি কয় আজি মই হেৰি বনাইছিলো নহয়, অ' এয়া ধোচা বনাইছিলো যে, কেনেকে বনাইছিলো জানো?
উম অহ আছো দে এনেই অ'
অ' ধোচা বনাইছিলো বোলো আজি তাকে কব কাৰণে।
চোতাল, ঘৰ সাৰি আছো।
অ' চোতাল সাৰি আছো, অ' আৰু কি কৰি আছো? তাই আছিলেনে? তাই আছিল নে নাই? ছোৱালীজনী।
অ' ইমান গৰম মোৰ
আজি বহুত গৰম হৈছে দেই, আজি ইমান গৰম হৈছে। আজি বহুত গৰম হৈছে। এই ইয়াত বৰষুণ পৰিছিল নহয়, বৰষুণ পৰোতে অকণমান তেও ঠাণ্ডা পৰিছে এতিয়া। বৰষুণ পৰোতে ঠাণ্ডা হৈছে আৰু তাত তেনেকুৱা? তাত কেনেকুৱা বোলো, বৰষুণতো হেৰি প পৰা ঠাণ্ডা পৰিছে নে অলপ?
তোমাৰ ইচ্ছা অনুযায়ী কেইটা চিত্ৰ আকা
হা?
আমি ইয়াত ব বিহুত ঢোল বজোৱাৰ কথা পাইছোঁ, ঢোল অসমীয়া বৰ আদৰৰ বিহুত বিহু গীত ৰ লগত ঢোলৰ মাতো গুম-গুমনি শুনিবলৈ পাওঁ।
অ' হয় আকৌ। উম ভাল লাগে আকৌ, অ' ভাল লাগে আকৌ।
শুনিবলৈ পাও অসমৰ এগৰাকী বিশিষ্ট। বিখ্যাত ঢোলবাদক আছিল। মঘাই ওজা। সংস্কৃতিবান লোকৰ শিল্পী। আছিলে আৰু কি মাক মঘাই উজা। আচল নাম আছিল। মঘাই বৰুৱা। অতি সুন্দৰ ভাৱে ঢোল বজাব পৰা বাবে গুণৰ বাবে মাঘাই বৰুোৱাক। সকলোৱে চিনি পাইছিলে অ '। হয় দে। ধুনীয়া ঢোল বজোৱাৰ কাৰণে সেয়া চিনি পাইছিলে অ '
অ'।
ঢোলৰ যাদুকৰ নামেৰে। পৰিচিত আছিলে তেওঁ। তেওঁ গামফোন ৰেকৰ্ড আৰু বিভিন্ন অসমীয়া বঙালী চলচিত্ৰ। তো ঢোল বাদ্য পৰিৱেশন কৰিছিলে। বহুত মানে, সেই পলিচালক ক্ষেত্ৰত মানে, চিনেমা বিলাকতো ঢোল- পৰিৱেশন কৰিছে।
অঁ, আজিকালি আমাৰ ঢোলটো অঁ, ঢোল বজাব আজিকালি- আজিকালি বহুতে শিকিছেও, বঙালী মানুহ বিলাকেও অসমীয়া ঢোলটো বজাই নহয়, আজিকালি। তাৰপৰা আকৌ আৰু বিহুত ঢোল বজায়, পেঁপা বজায়, বিহু-
কি মানে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ। কিমান চনত জন্ম হৈছিলেও? ওঠৰশ নব্বৈ চনত, ওঠৰশ নব্বৈ নগাঁওত' ৰহাত, ৰহাত জন্ম হয়। বা' আমাৰ ওচৰতে হৈছৈ।
ওচৰতে আমি গমেই নাপাওঁ, হয় দে নগাঁও ৰহাতে। অঁ, নগাঁও ৰহাত।
নগাঁও ৰহাত জন্ম হৈছিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। বিখ্যাত চিকিৎসক বুদ্ধেশ্বৰ বৰদলৈ আছিল তেখেতৰ পিতৃ, অঁ। আৰু মাতৃৰ আছিলে নাম- হ'ল পাণেশ্বৰী দেৱী।
থানেশ্বৰি দেৱী-
উম, তেওঁ শিক্ষা মানে- মানে, আৰম্ভ হৈছিলে গুৱাহাটীত। গুৱাহাটী কলেজৰ হাইস্কুলৰ পৰা, প্ৰৱেশ শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। অঁ তাৰপিছত বিশ্ব, কি' আছিলে- তাৰ স্কুল, কলেজৰ পৰা ডি, এ আৰু কলিকতা'ত অঁহ বিশ্ববিদ্যয়ালয়ৰ পৰা এম, এ পাছ কৰিছিল। এম, এ- আৰু বি, এ, ডিগ্ৰী। লাভ কৰে।
অঁহ হয় দে। এইবিলাক জানিব লাগে, ল'ৰা-ছোৱালীকো এইবিলাক- সিকাই থাকিবি।
অঁ, তাৰ পৰা অসমত মানে, যেতিয়া ঘূৰি আহিছো- গুৱাহাটী সোণাৰাম হাই স্কুলত-
অঁ, সোণাৰাম হাইস্কুলত আমাৰ পৰীক্ষা দিছিল নহয়, অঁ সেইটো সোণাৰাম হাই স্কুল- খনমানে দি-
সেই তাৰপিছত উপাই নোপোৱা কৰি কেনে মোৰ উঊনৈছশ সত্তৰ চনত। মহাত্মা গান্ধী অসিংসা আন্দোলন যুগ। কি?
অ, সেইকাৰণে তুমি গোপীনাথ বৰদলৈ এয়াৰপৰ্ট বনাই দিছে। ইমান ভাল মানুহ আছিলে ডাঙৰ মানুহ আছিল। আছিলে আকৌ।
ত ত গোপীনাথ বদলৈদেব অকল স্বাধীন অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়।
হয় হয়।
উনৈশ চিয়ালিছ। চনত পুনৰ অসমৰ প্ৰধানমন্ত্ৰী।
অহ, দুবাৰ বনিছে নেকি? অউম দুবাৰ বনিছিলে মন্ত্ৰী।
হয় দে, এনেকে যেন ইমান ডাঙৰ অসমত মানুহ এজন আছে বহুত ডাঙৰ কথা। এইবিলাক।
এইখিনি কাম কৰি লওঁ, লৈ পেলাইহে আৱ, হেৰি কৰিম দে, কথা পাতিম দে অকন দেৰিকে আৰ, এইখিনি অলপ কাম আছে। কৰিলও।
নালাগে দে কৰি থাকচোন কৈ থাক, মই শুনি আছো। শুনি আছোঁ।
আছিলে প্ৰধানমন্ত্ৰী পদত থাকিব দলে, দলে তিনটা।
অ', কৈ থাক, শুনি আছোঁ, বোলোঁ। কৈ থাক চোন, মই শুনি আছোঁ। গোপীনাথ বৰদলৈ অসমৰ ভাল হেৰি এজন আছিলে, আকৌ বহুত শিক্ষা ফালৰ পৰাও আৰু আৰু পুৰা যোগদান দিছিলে, আমাৰ যেতিয়া হেৰি হৈ মোগলৰ লগত হেৰি হৈছিলে, সেই অসমৰ কাৰণে বহুত মানে হেৰি কৰিছিলা, এনেকুৱা মানুহ এজন যেন আমাৰ অসমত আছে এতিয়া আছিলে, আজিকালি ল'ৰা, ছোৱালীয়ে সেইবিলাক জানিব লাগে, ল'ৰা, ছোৱালীক শিকাবি আকৌ। ল'ৰা, ছোৱালীক শিকাব লাগে, এইবিলাক কথা। ল'ৰা, ছোৱালীক এইবিলাক কথা বোলোঁ শিকাবি আ, ধুনীয়াকে তই। এইবিলাক জানি যা, গ'লেহে আগলৈ পাৰিব। অসমখনৰ বিষয়ে কেতিয়াবা লিখিব দিব, ক'ব দিব পৰীক্ষাত, পৰীক্ষাত। আকৌ লাচিত বৰফুকন আছিলে, লাচিত বৰফুকনে পুৰা গড়টো যে, বনাই হেই কৰিছিলে, সেই আমাৰ সে ওচৰতে চোন লাচিত বৰফুকনৰ গড় সেইটো ৰহাতে আছে বগৰীগুৰি খিনিতে। লাচিত বৰফুকন বিষয়েও ল'ৰা, ছোৱালীক শিকাব লাগে, জানিব লাগে। তাপা আৰু, আৰু কোন আছিলে কনকলতা, কনকলতাও আমাৰ অসমৰ তে কনকলতা নে সতী? সতী সাবিত্ৰী যে, হেৰি কৰিছিল যে, এই অ', বা বান্ধি থৈছিল যে, গছত যে, গেক যে, নাইকিয়া গেক মানে হেৰি আছিলে তোন, পুৰা মানে ভাল এজন মানে যোদ্ধা মানে কিয়, দেশৰ কাৰণে, দেশৰ ভাল ভাবা মানুহ আছিল লাগে। সেইকাৰণে মানে, কি কৰিছিলে? গিৰিয়েকে পলাই গৈছিলে, পলাই যাওঁতে তাপা ঘৈনীয়েকক মানে ইমান সুধি, সুধিছে, ক'ত গ'ল? ক'ত গ'ল? বা গছত বান্ধি থৈ দিছে, বান্ধি পেলাই ইমান শাস্তি দিছে। তাপা শা পায়ো মানে হেৰি কোৱা নাই মানে, কত গ'ল গীয়েকে মানে সোধা নাই মানে। তাপা ইমান শাস্তি দিছে, ইমান শাস্তি দিছে। তথাপিতো মানে গীয়েকৰ কথা কোৱা নাই মানে আৱ। তাপা গীয়েকে একদিন মানে কি কৰিছে পুৰা মানে, শেষ বদলি মানে আৱ, বেলেগ এটা মানুহ ৰূপ লৈ আহি, মানে দাড়ি চাৰি লগাই মানে বেলেগ মানুহ ৰূপ লৈ আহি পেলাই তাপা ঘনীয়েকক কৈছে আৱ, তুমি ইমান যে সহ্য কৰি আছা, ইমান বিলাক কথা সহ্য কৰি আছা, ইমান মাৰিছে তোমাক সানিছে, হেৰিয়েদি কাটিছে, বিলেটদি সানিছে, লোহাৰেদি তথাপি তুমি কিয় তোমাৰ মানুহজনৰ বিষয়ে কৈ দিয়া নাই, নিজৰ গীয়েকে মানে এনেকে শেষ বদলি আহি পেলাই মানে, মানে কৈছে মানে। তাপা তাই তেতিয়া মানে গীয়েকক কৈছে আৱ, তাই চিনি পাই গল মানে গীয়েকে যে বুলি, তাপা তেতিয়া গীয়েকক কৈছে হেৰি বুলি, কৈছে জৰ মানুহ তলকে গুচি যোৱা। উম এনেকে কৈছে, গীয়েকক তাৰমানে ধৰা পৰিব বুলি পেলাই, গিয়েকক মানে পলাই যাব দিছে মানে আৱ, তেতিয়াহলে কিমান হতি আছিলে, ইমান হাম মাৰ পিট খাই তথাপি নিজক গেয়কক বচাই ৰাখিছিলে মানে। আজিৰ দিনত আৱ আজিৰ দিনত আমাৰ নিচিনা মানুহে সেনেকেনো কত পাই মা এনেকা সহ্যকৰিব, অলপ এচাত খালেই মানে দুচাত খালেই কৈ দিম, আমুকত আছে তামুকত আছে, সেইকাৰণে তুন এতিয়া পুৰা অ